চন্দ্ৰ আহিছে নে? হেল্ল'।
হেল্ল'।
অঁ', চন্দ্ৰ আহিছে ন?
হেল্ল'।
হেল্ল', ছাউণ্ড টো আহিছে নাই?
উম-উম, আহিছে।
কি কৰি আছা?
এ' শুই আছিলো।
কেৰম খেলিবলে নোযোৱা নেকি আজি?
যাম।
কেইটা বজাত জাবি?
যাম সাতটা বজাত যাম। তই কি কৰিছ?
মই আছোঁ এনেই।
ভাত খালি নাই?
হয়, এ' নাই খোৱা বনাব'হে।
দিনত খালী নাই, কেইবাৰ খালী?
দুবাৰ, তই? অহ', হৰি-হৰি এবাৰ দেই, এবাৰহে খালো।
মইও এবাৰে খাইছোঁ।
অহ'।
উম।
মাহঁতে কি কৰিছে?
মাঁহত আছে এনেই কিবা-কিবি কৰি। তই হেৰি
আগষ্ট।
উম'।
বাকী এ' মাধৱদেৱত লৈ থোৱা আছে। মেজৰ কেমেষ্টি টো, মাইনৰ টো ফিজিক্স ল'লো। তই ক'ত এডমিশ্যন ল'লি পিছে?
মই খেৰাজখাত।
অ', মেজৰে।
মোৰ মেজৰ হিষ্ট্ৰিত।
অ', -আচ্ছা-আচ্ছা, ঠিকেই আছে বাৰু।
উম',
আমাৰ লগৰ প্ৰায়ে লৈছে, বহুতে লৈছে।
মোৰ লগত মোৰ লগৰ ভাস্কৰ, হেমন্ত আৰু বিপ্লৱ।
অ', লগ পাওঁ দিয়ক, ইহঁতে মাধৱদেৱত লৈছে নি?
হেৰি
অ', কি নকৰে বুলি ভাবিছে নেকি সি? অ', তাৰ ট্ৰাক আছেই নহ
উম।
ফাদাৰ আছে নাই ঘৰত দেউতা?
আছে।
কি কৈছা?
দিছিলিনি আৰু তই এটা ষ্টেণ্ড বনালি হবলা।
দেখিছিলো খেলিবলৈ
এইকেইদিন যোৱা নাই নেকি?
প্ৰীতম
মই জানো যাবও নোৱাৰো নেকি।
উম, মাৰ বেমাৰ গম নেপাৱ নেকি তই?
কি
এ জৰ কালি। কালি আদৰ্শলে নিছে আজি আকৌ ঢলপুৰলে নিছে। ঘৰত অকলে আছো এতিয়া। চুমু আহিলে বা উম, আজি দিছে ৰাতিপুৱা লৈ আনিছো।
ভাল হৈছে নাই এতিয়া?
নাই, ধলপুৰৰ পৰা আনিহে আছে।
অ', তই ঘৰত অকলে আছ? উম।
সেইটো কাৰনে যোৱা নাই এইকেইদিন।
উ, ভালকে জৰ মানে।
উম। চব কাম কৰিবলগীয়া হৈছে। গৰু-চৰু বান্ধি, এৰালৰ গোন্ধই নাযায় হাতৰ পৰা।
মানিলোঁ।
হা? হেল্ল'। হেল্ল', হেল্ল'।